হেল্ল'!
অ কি কৰিছে?
এই গোসাঁই ঘৰ পৰা ওলাই আহিছোঁ।
উম, চাহ - পানী খালে?
নাই এতিয়া খামহে।
উম, চাহ বনাইছে নেকি?
বনাইছে।
উম, কিহে খাব?
উহু কিবা কঠাল পিঠা বনাইছো।
উম, আজি বতৰটো কেনেকুৱা?
গৰম একেবাৰে
উম বহুত গৰম লাগে।
ৰ'দতো কিন্তু বাকী দিনৰ তুলনাত অলপ কমে তথাপিও বহুত গৰম।
উহো হুম।
উম ভাত, দুপৰীয়া ভাত খালে?
খালোঁ।
কিহে?
আজি বনৰীয়া শাক কিছুমান গোটালো বহুত কিবা - কিবি পননোৱা শাক। তাৰপিছতে মাটি গাদুৰি নৰসিংহ, ভেদাইলতা, শুকলতি মৰিচা ঠাৰি এনেকে কৰি পেলাই পুঠি মাছৰ সতে বনালো।
অ অ।
আৰু এয়া স্কচ আলু ভাজিলো। পটল পুৰিলোঁ। বিলাহী পিটিকা, ঘৰত লাগিছে তাৰে ভাজিছো।
অ অ। মাছ কিনানে?
কিনা, এ পুহীত পানীটো কমি গৈছে। তাকে কালি চাৰি লিটাৰ পাই পেলাই পুৱা পঞ্চাছ টকা দি পুঠি মাছ কিনি আনিলোঁ। বহুত দাম।
উ অ।
আগতেতো এনেকুৱা দিনত মাছ জালতে পোৱা যায়, পথাৰত জাল পাতিলে মাছ পোৱা যায়।
উম।
এতিয়া পানীয়ে নাই আৰু।
হুম চু, কাপোৰ কানি কি লগাই থা হৈছে নে নাই?
উম গামোচা এ যদি আছে বৈ আছো।
অ।
ফুল তুলি আছোঁ।
খন ওলালে?
উম বাইশখনমান ওলাল।
উম আৰু কেইখন আছে?
আৰু তেইছ খন আছে।
অ কাইলে কৰবাত বিয়া থাকা বুলি কৈছ
উম আছে। যাব লাগিব, আলিকুছিত আছে।
উম কোন কোন যাবা?
ননো চোৱালী দুজনী। পাপায়ক মই যাম আৰু মোৰ বাইদেউ যাব।
উম দুপৰীয়া সময়ত কোন কিমান সময়ত যাব?
উম ভাবিছো চাৰিটাত। পাঁচটামানত যাম বুলি পেলাই সন্ধিয়া সময়ত ৰ'দটো গৰম বেছি।
অ ইমান গৰমত নোৱাৰি দেই দুপৰীয়া যাবলে হয়
উমহ
ধুপ এতিয়া ভাত কিহে ভাত থৈ দিয়া আছে নে নেকি? কি আকৌ বনাব লাগিব।
ভ দি ভেন্দি চিঙি আনি থৈছোঁ গছৰ পৰা, ভেন্দি ভাজিব লাগিব। তাৰপিছত আজি, দালি বইল কৰি খাম বুলি ভাবিছোঁ।
উম, বইল দালি। ব্ৰইল দালি খাই ভালে লাগে দিয়া, গৰম দিনত আৰু নেমুৰ লগত ভালে লাগে তেনেকে। ও কেতিয়াবা খাব লাগে। ইমান গৰমত মাছ মাংস খোৱাতো ভাল নহয়।
উম, মই নাখাওঁ মই দুপৰীয়া মাছ খোৱাই নাই।
অ আজি কিবা অমাৱস্যা আছে নেকি?
উম, অমাৱস্যা আছে।
অহ আহাৰ মাহ আহাৰ মাহ সোমালে নেকি? ন শাওনৰ মাহ। শাওন আজি কে তাৰিখ হল?
আজি আঠাইছ ঊনত্ৰিছ তাৰিখ এইটো বত্ৰিশ দিনীয়া মাহ।
উম, ভাদ মাহ শাওনৰ মাহতটো যোৱা পাছতে আকৌ ভাদ মাহত- ধেই কিবা কিবি থাকে। জন্মাষ্টমী থাকে এ বিশ্বকৰ্মাও থাকে নেকি?
অ ভাদমহিয়া বিশ্বক এয়া সেই- কিবা বুলি কয় শাওনা এই- শাওণৰ সংক্ৰান্তিতে নে, ভাদ সংক্ৰান্তিতে বিশ্বকৰ্মা হয় নহয়।
অ তাৰপিছত আকৌ হেৰি উম বিশ্বকৰ্মাৰ পাছত- উম তাপাছতে আকৌ হেৰি আহিব। উম তাৰ পিছত আকৌ হেৰি। জন্মাষ্টমী শংকৰ-
ন ভাদ মাহতে ভাদ মাহতে সেয়া শংকৰদেৱৰ- শংকৰদেৱৰ তিথি হ'ব, তাৰপিছতে- জন্মাষ্টমী হ'ব। ভাদ সংক্ৰান্তি বিশ্বকৰ্মা হ'ব। ভাদৰ দিন যোৱাৰ দিনা বিশ্বকৰ্মা পৰিব আও।
উম ভাদ মাহৰ পৰা একে লেথাৰিয়ে আছেই তাৰ পাছত আকৌ-
উম
আহিনত আহিনতো কিবা আছে নেকি আহিনত নাই বাৰু আহিনত- সেই হব নেকি? আহিনৰ লাষ্টত বিহু।
বিহু কা কাতি বিহু।
কাতি বিহু তাৰ পিছতে কাতি বিহুৰ লগতে আকৌ সেই দূৰ্গা পূজা আহিল।
উম দেৱালী
দুৰ্গা পূজাৰ পাছতে অ দেৱালী আহিব। দেৱালীৰ কালী পূজা তাৰছতে তাৰপাছতে দুৰ্গা পূজা আহিব।
উম,
দুৰ্গা পূজাৰ পাছত আকৌ পাছতে আকৌ ৰাস আহিব নেকি?
উম
উম, ভাদ মাছত হলে ঢেৰ খাব আহি -
উম
উম ঘৰত এতিয়া কোন কোন আছে।
উম ভতিজা এজনী আছে মই আছো।
উম এতিয়া গা ভালে নেকি?
উম দুপৰটেঙা পাতটো খাই আছোঁ অ তেনেকৈ কাম বন কৰি আছোঁ আৰু
উম উম উম।
নকৰিলে কোনে কৰিব। বাহিৰত বহিব লাগে বাহিৰত বৰ ধুনীয়া বতাহ পৰিছে। ফেনখন বন্ধ কৰচোন ইমান ধুনীয়া বতাহ দিছে বাহিৰত দেখিছ।
উম, বাহিৰতে বহিব পাৰি খালি মহ খিনিয়ে নে বহুত আ
ধুনীয়া বতাহ দিছে।
অ মহ বিলাক পয়ে যে ধুপ এডাল লগাই লব লাগে।
উম ইমান ধুনিয়া বতাহ দিছে।
উম বৰষুণ দিব নেকি।
ইমান ধুনীয়া লাগিছে ফেনৰ বতাহতকে এইটো বতাহটো ভাল।
উম ফেনৰ বতাহটো গৰম গৰম হে লাগে গতিয়া গোটেই টিঙৰ তাব বিলাক লৈ আহে যে। ভাত এতিয়া বনোৱা নাই চাগে।
নাই বনাম আও,
বৰষুণ ধৰিছে নেকি?
উম অকণমান ডাৱৰ দিছে দিছে যদিও নপৰে ইয়াত বতৰ। বতাহে উৰাই নিব।
অ বতৰটো নপৰা নাই বৰষুণ ধৰিছে দেখোন।
দুটোপ এটোপ দিব দি গুচি যাব।
উম কালি আকৌ নিউজত পাইছিলো এই হেৰি হ'ব বুলি। ঠায়ে ঠায়ে একে ৰেড এলাৰ্টো দিলেগে আৰু জিলা কেইখনমানত, মই বোলো পৰিব নেকি নপৰিলে। উ ধান চান ৰোৱা হোৱা নাই আৰু
নাই মৰুভূমি শুকান মৰুভূমি।
উম হাল বাই থোৱাবিলাক আকৌ বাব লাগিব চাগে।
একেবাৰে টান হৈ গৈছে শিলগুটি খোজ কাঢ়িব নোৱাৰে। হাল বোৱা মাটিত।
উম উম। আৰুটো এতিয়া গোটেই ধানে অকমান অকমান হেৰি হয় নেকি সজাল ধৰে হবলা।
উ এতিয়া কুচা কুচি হৈ যায় ৰুই হৈয়ে যায় পথাৰত।
এবাৰ আকৌ সেই কি আঘোণত। কাটিবগে হ'বগে হবনে নহয় বা।
ধান হ'লেহে আঘোণত কাটিব আকৌ ধান নহ'লে ক'ৰ পৰা কাটিব।
তাকেতো সেইটোকে কৈছো মানে সময়তো হবগৈ নে নাই বোলো।
উম, যি দুডাল এডাল ৰাইজে কৈছে লাষ্টত এনেকে যদি বল দি-দি হয় আ কাটিবতো লাগিবই ধানৰ সময়ত ধানেই ওলাব।
উম- উম কোনোবা মাতি আছে নেকি?
নাই।
অ মা দেউতা অহা নিচিনা লাগিছে।
চাহ খাবলৈ মাতি আছে।
উম উম কাৰেণ্ট আছে নাই।
আছে।
অ', হেৰি এতিয়া গাড়ীখন চলাই আছে নে নাই?
উম, চলাই আছে।
অহ', এ এনে ভাড়া কিমান মানকে হয়গৈ বাও পাঁচশ মান পাইনে দিনটোত?
নাপায় হেৰি বেলেগত ভাড়া গ'লেহে তেনেকে হেভিকে পায় এনেই নৰ্মেলি পেচেঞ্জাৰ এজন লৈ গ'লে বোলে ইয়াৰ পৰা বাৰ, তেৰ টকা বিছটা পালে আপ ডাউন হ'লে চল্লিছ টকা বা আকৌ তেনেকে কেইবা টিপো মাৰিলে আও। আঢ়ৈশ, তিনিশ, চাৰিশ এনেকুৱালৈকে হৈ গৈ আৰু ভাড়াটো পালেহে বেছি পায়।
অহ, এই সে কলেজ বিলাকৰ মুখত যাব লাগে কলেজৰ মুখ মুখত ষ্টুডেন্ট বিলাক আহে যে তাত যাব লাগে। উম।
পিঠাবোৰ লৈ আহ ক। কঁঠাল পিঠা- কঁঠাল পিঠা বনাই থৈছে গৰমে- গৰমে খাই দিওঁ বোলো।
অহ, চাহ খাব লৈছ নেকি?
উম, চাহ খাব লৈছোঁ উম খাবলৈ বৰ মজা হৈছে। ছে দেই পিঠাটো সে সৰু ছোৱালীজনীয়ে বনাইছে। তে তাই বনাব জানে যে এইবোৰ।
উম-উম আমাৰ এ চাহ বনাই মাতি আছে মই খালি বত-বতাহ মাৰি থাকা কাৰণে বাহিৰতে ৰখি আছোঁ। হম, মইও যাওঁ আৰু ভিতৰলে। নহ ৰাখিছোঁ নহ'লে দে।
অহ, হ'ব দিয়া।
পাছত কৰিম অহ', অহ', ঠিক আছে।